অ, আছোঁ দিয়া তোমাৰ
আছো, আছো, খবৰ কি কয়, এতিয়া ঘৰত নে ক'ত আছে
নাই নাই ঘৰত নাই ৰ'বা এই অভয়পুুৰীতে আছোঁ কামৰ জেগাতে আছোঁ এতিয়া তাৰ মানে আজি যোৱা নহ'ল, আৰু ঘৰত যোৱা কথা আছিলে, কিন্তু, যোৱা নহ'ল আৰু
হয় নেকি!
এ বহুত দিন মানে তই একদিন হেৰিক লগ পাইছিলো তোমাৰ এই তোমাৰ মিছেছক লগ পাইছিলোঁ। লগ পাই মানে আমাৰ মিছেছ আছিলে একেলগে।
আচ্ছা,
কিন্তু ঘৰত কিন্তু,, অ, আহিম বুলি কৈছে প্ৰথমতে ম আমাক যাব দিছে আৰু চাওঁ মানে সময় মিলাব পৰা নাই না তেনেকে সময় মিলাবই পৰা নাই ।এই ঔ মাইনা কিমান ডাঙৰ হ'ল?
মাইনা আঢ়াই বছৰে কব পাৰি ।
আঢৈ বছৰ, আমাৰ দুই বছৰ হোৱা নাই ৰবা, এইবাৰ আৰু যি গৰম পৰিছে এই হ'ব এইবাৰ এইটো জুন মাহত হ'ব
জুন মাহত হব না অ বাৰ্থডে আহিলে ময়ো অলপ বাহিৰত আছো ৰ'ব বহুত দিন ভাবিলো আপনি ফোন কৰা নাই আপনাক আজি এটা কল কৰিলো বুলি ভাব ভাবি কিনে আপোনাক সেই লগা লগ আৰু
কল মানে কি আৰু যেতিয়া কল কৰিলে তো কল পাবাই আমাৰ
সেইটোতো হয় আজিকালি মানে কি কামৰ ব্যস্ততাত বুজিছানে নে
কাম মানে কি, কাম চবে ব্যস্ত হয় তাৰে মাজতে ফোন এটা কৰিলে আমাৰ ভাল লাগে আৰু
সেইটো সেই
এতিয়া লগৰ, কাম মানে মোৰ এতিয়া য'ত মই কাম কৰি কাম কৰি থকা জগাত জাগাত মানে কি হ'ল এতিয়া এই আমাৰ এই নতুন মোক মানে ঠাইত ট্ৰেন্সফাৰ দিছে
হয় নেকি? আপোনাৰ বদলীকৰণ হৈ গেল?
হা?
আপোনাৰ বদলীকৰণ হল?
নহয় নহয় বদলীকৰণ নহ'লে জাষ্ট ট্ৰেন্ঞ্চফাৰ এটা দিছে বেলেগ ঠাইত দিছে। তাতে এতিয়া অহা -যোৱা কৰাই বৰ দিগদাৰ হৈছে
তাকেতো সেই আৰু মানে এইকেইদিন বৰষুণ নাই নহয়।
বৰষুণ নাই তাৰোপৰি যি যি গৰম দিছে। গৰমত অহা যোৱা কৰা আৰু মানে, এতিয়া ঘৰতো এতিয়া যাব লাগে ঘৰতো যোৱা নহয়। ঘৰৰ পৰা সদায় ফোন আহি থাকে মাৰ অলপ গা চা বেয়া ত' সেইকাৰণে যোৱা থোৱা হোৱা নাই ।এই ভাবিছো। নেক্সট উইকত যাম আৰু। নেক্স উইকটোত গৈ। খুড়ীৰ অলপ গাত টো বেয়া ৰ'বা এই মাত্ৰ অলপ আগতে ফোন কৰিল। ফোন কৰি কেনে ক'লে কি অমুক অমুক। যোৱাকালি ৰাতি বোলে অলপ কিবা অলপ বুকুৰ বিষ এটা উঠিছে।
বুকুৰ বিষ?
তই? অ। অলপ বেমাৰ আছে না মাৰ। গেষ্ট্ৰিক নহয়, মাৰ অলপ হাৰ্ডৰে হাৰ্ডৰে প্ৰব্লেম। ত' ম ভাবিছো এই জুলাই মাহত চাগে ঘৰত যাম তোমাৰ সেই বোৱাৰীৰো বন্ধ অ অৱশ্যে।
অ গৰমৰ বন্ধত যাব পাৰিব।
জুলাইত গৈ মানে এবাৰ মাক হেল্থ চেকআপ
অ ভালকে কৰি কৰাই ল'ব। আৰু বাকী আপোনাৰ ভাল আপোনাৰ ধৰক নাৰায়ণাতো আছে।
ঐ নাৰায়ণাতে নিব লাগিব।
আহ নাৰায়ণৰ ওচৰতে হ'ব আপোনালোকৰ ।উম!
বাকী খোৱা লোৱা ঘৰত নে এতিয়া বাহিৰত ওলাই আহিছা?
এ অলপ বাহিৰত ওলাই আহিছো ৰ'ব। মানে যাম অকনমান পিছত যাম আৰু ঘৰত মানে। গৰম বিৰাট গৰম বিৰাট গৰম দে আৰ নকব আৰ মানে এতিয়া উৎপাত এনেকুৱা গৰম দিছে। এইকিদিনটো বৰষুণ বৰষুণে মানে গ গ'ল আৰু, গম পোৱা নাই গৰমটো যদিও আছে। তিল।
নাই বৰষুণটো সেনেকে নিদিয়ে না দিলেও দিগদাৰ নি দিলেও দিগদাৰ এনেকুৱা হৈছে। দিলে তোমাৰ এতিয়া বৰষুণ যদি দিয়ে পুৰা পানী টো পানী চানী জমা হৈ যায়। আৰু নিদিলেও দিগদাৰ আৰু। কম বৰষুণ দিলে গৰম
গৰমটো বেছি পৰে ঠিক কথা কৈছে। মানে সেই ভাৱ উঠি থাকে যে আহ, বৰষুণ পৰিলে বেছিকে পৰিব লাগে নহলে নালাগে। আৰু হয় নাই নহয় কমচে কম ৰাতিপুৱাৰ ৰাতি টোপনিটো ভাল হয়, ঘুম ভাল হ'ব আৰু।
ছে ঘৰত।
ই ঘৰত ৰবিবাৰ দেওবাৰ না। মই এ ছোৱালী কাৰণে অলপ হেই শিঙি মাছ ললো। আৰু খাই খাই, মাছ খাই, বেলেগ মাছো খাই আৰু ভাইটিয়ে কিবা মাছ লৈছে আৰু অলপ টাইপ। ক'ত পাঠা, ছাগলী।
অ' এই গৰমত ছাগলী মাংস?
আমাৰ ঘৰত মানে হেই নাখায় না চিকেন মুৰ্গী নাখায় মা দেউতাহঁতে আৰু আমাৰ ধৰক মানে হেই হ'লে হৈ যায়।
আমাৰ আৰু ঘৰত, আমাৰ ঘৰত আৰু বোৱাৰী ছেৱম-ছাগলী মাংচ নাখায়। বেলেগ ভাই মূৰ-মুৰ্গীহে খাই অ' এই দিগদাৰ মোৰ আ-মোৰ কেতিয়া ছাগলী তাগৰি মোৰ বাট গৈছে আৰু। এতিয়া এই নাখায়ে আ নাখাই ময়ো নখাওঁ হেনেকে, মোৰো প্ৰেছাৰ-চেছাৰ আছে না।
হা হা হা হা প্ৰেছাৰ আছেটো আপোনাৰো, অ আপুনিও চাব মেইনটেইন কৰি চলব মানে সেই থকা মানুহ না
কি আছে এ, হা হা হা হা হা এ বেমাৰ বুলি ক'লে বেছি বেমাৰ বাৰ বেমাৰী বেমাৰী যেন লাগে সেইকাৰণে আৰু বিন্দাছ থাকো যি হয় হ'ব আৰু কিবা কিবি এটাই আৰু কথাটো চাওঁ কি হয়, কি হয় চিন্তা আৰু টোপনি যদি নহয় না সেইটো ডাঙৰ বেমাৰ।
অ' সেই
টোপনি যদি ভালকৈ নহয় ৰাতি, এ হৈছে আৰু গোটেই দিনটোও মানে বেমাৰ বেমাৰকে থাকো তে যাব বাকী আৰু আহিবা এদিন আমাৰ ঘৰত
মইতো যাম বুলিয়ে আছো কিন্তু আপুনি আহিলেহে যাম।
মই হ'লো, মই হ'লো দূৰৰ মানুহ ইয়াতে থাকো তোমালোকৰ ওচ ওচৰতে থাক তোমালোক এই আহিব লাগে।হা হা হা হা, অ, তোমালোকৰ ঘৰত ফেমিলিৰ মানুহ বহুত আছে দুইজনে ওলাই কথা নাই, ওলাই আহি অলপ ঘুৰা ফুৰা কৰিলা। আৰ গোটেই কেইজন যাব পাৰি, যাম ৰবা, যাম বুলি ভাবি আছো।একদিন গোটেই ফ্ৰেণ্ডখিনি, ফ্ৰেণ্ডখিনিৰ ঘৰতে একদিন গোটেইকেইটাই এটা দিন লৈ
অ, একদিনতে গোটেইকেইটা ফ্ৰেণ্ডৰ ঘৰত যাব। একদিনত গোটেইকেইটাই চোন খাই খাই দুহুন অৱস্থা বেয়া হ'ব, কাৰবাৰ তাত চাহ কাৰবাৰ তাত নিমকি কাৰোবাৰ ঘৰত বিছ খাব লাগিব দেখোন, কাৰোবাৰ ঘৰত দুটামান ভাত
এটা কাম কৰিব পাৰি, এটা কাম কৰিব পাৰি আমাৰ গোটেই কেইটা যিকেইটা বন্ধু গোটেইকেইটা লগ হৈ যদি এদিন ক'বাত ফুৰিব যাও বেছি ভাল হ'ব তে
সেইটো ভাল কথা হৈছে একদম, ক'ত বা আমি যাব লাগে এই গৰমৰ দিনত
অ, অলপ ক'বাত অলপ, অলপ ৰিফ্ৰেছমেণ্ট এটা লৈ আহিব পাৰিলে ভাল
এটা কাম কৰিব পাৰি কিন্তু, মানে জুনত তো বন্ধই নাই। গৰমৰ বন্ধত প্ৰথম ভাগতে প্ৰথম সপ্তাহতে, আমি ঠাণ্ডাৰ ঠাই চল্লা পাৰা বা ক'ত বা।
অ, এই বাকী বাকী আমাৰ ফ্ৰেণ্ড খিনিক সুধি সুধি কিনে এটা ডেট ল'বাচোন।
হ'ব হ'ব কথা নাই এটা, দিন তাৰিখে
নহলে বাকী খিনিয়ে কি ক'ব জানা অ, দুইজনে গ'ল আমাক এৰি থৈ।
অ, হ, সেইটোৱে।
গতিকে, গোটেই কেইটাক কৈ থোৱাটো ভাল জোনে যাই যাব নগ'লে নাই, পিছত ক'ব পাৰিম তোমালোকক তো কৈছিলোৱেই। নগ'লে আমি কি কৰিম। তেতিয়া ক'ব পাৰিম ন, মই অলপ বাহিৰত এই অলপ ওলাই আহিছো। ঘৰত আৰু কিমান থাকিম, গৰম আছে ৰ'বা এই গৰম বোলো এবাৰ ৰ'বা। এই গছৰ তলত বিচাৰি গছ দেখো কাটি কাটি নোহোৱা কৰি আছে। এতিয়া গছ চছ । গছ চছ ৰুব লগা হৈছে গছ ৰুই আছোঁ যিমান পাৰোঁ এইবাৰ বিশ্ব পৰিৱেশ দিৱসত গ'ল না তাতে ৰুলোঁ দহজোপামান গছ ৰুলোঁ ৰ'বা ।
কি গছ ৰুইছে।
মই বকুল ৰুলোঁ। তাৰপিছত চিৰিজ। বকুল ৰুল ৰুলো আৰু এই। তোমাৰ এই অ' । চে হেৰি গছ যে আপোনাৰ এইটো ৰঙা ৰঙা ফুল যে হয়। কি কয় বা এইটো কি কৃষ্ণচূড়া, ৰাধাচূড়া অঁ সেই ডাঙৰ ডাঙৰ গছ এইকেইটা আৰু নেমু গছ ৰুলো। দুয়ো দুই জোপা মান নেমু। গছ ৰুলো ৰবা।
এ বঢ়িয়া নেমু চিংগ যাম ৰব আপোনাৰ ঘৰত।
কি আছে। সেইবিলাক মেইনটেইন কৰিব লাগিব না আৰু ৰুইছোঁ ক'ত বেলেগ ৰুইছোঁ বেলেগ মই ৰুইছোঁ। কামোৰ জেগাত। তেতিয়া কামৰ জেগাত। তো মই এনি টাইম টুৱেট ফ'ৰ আৱাৰচ নাখাত নাথাকোঁ যে। তাতে যদি যিখিনি মানুহ আছে সেইখিনি যদি তাত মেনটেইন কৰে। ভাল হ'ব এই মই যদি ঘৰৰ ওচৰত ৰুলো হয় তেতিয়াহ'লে। ঘৰত মই চাব পাৰিলোঁ হয়। এতিয়া বাকী ষ্টাফ খিনি--। কৈ আহিছো যে তোমালোকে চাবা পানী চানী দিবা অলপ। ছাগলী তাগলী যাতে নাখাই অলপ ভালকে হেৰি কৰিবা আৰু সেনেকে কৈ থৈ দিছো কি হয় উপ থু ফটো ফটো তোমাৰ ফটো দেখিছো ৰবা ফটো দেখিছো অ ফটো দেখিছো ফটোত মানে পুৰা--। গছৰ পুলিয়ে পুলি লৈ আছে হাতত।
অ' সেইদিনাখন বন বিভাগৰ পৰা গৈছিল।
অ' অ' অ' এই যে তোমাৰ যোন বন বিভাগত যোন বন বিভাগত। যোন গৈছিলে তেওঁৱে মোক ফোন কৰি তোমাৰ নাম্বৰটো বিচ ।
অ হয় নেকি অ মোক কৈছে আপোনাক ফোন কৰা বুলি চত বোলে আপুনি কৈছে কিয় লাগে বোলে তত কৈ খানা আছে ৰব বোলে হা হা।
কলো যে তোমালোকৰ এলে । যাৰ মানুহ তোমাৰ তাত ফোন নম্বৰ নাথা । যাৰ মোৰ তাত তুমি ফোন খুজিছা তোমাৰ মানে ডাঙৰ কথা হ'লেঃ এইটো ই আৰু তেতিয়া হাঁহিছে যে ন । হ'ব দিয়ক আপোনাৰ এতিয়া অলপ চিনাকি আছেতো সেইকাৰণে আপোনাৰ লগত সেইদিনা তাক দেখ । দেখিছিলোঁতো সেইকাৰণে মোৰ ই হঠাৎ ভাবিলোঁ নাই। ফোন নম্বৰটো লৈ কিনে এবাৰ কথা পাতি চাওঁ সেইবুলি ফোন নম্বৰটো এ বুজিল কিন্তু গম পোৱা নাছিলো কি কাৰণত ফোন কৰিছিলে পিছত যেতিয়া ফটো দেখা পালো
অ সি বোলে আপোনাক কৈছে হ খানা আছে বোলে এটা বোলে
খানা থাকা বুলি একো কোৱা নাই সি জাষ্ট নাম্বৰটো বিচাৰিছে নাম্বৰটো দিছো মই সুধিলো কি কাৰণতে কিবা কাম আছে ৰ'ব হেনে খানা চানা কথা ক নাই সি অলপ অ খানা চানাৰ কথা কোৱা হ'লে মই দৌৰিলো হয় খানা খোৱা বুলি কোৱা হ'লে কিন্তু অ অ অ এই তোমাৰ দাদাক ফোন কৰিছিল চাগে অ এইটোৱে বাকী কি আৰু আছা ভালে ঠিকে চলি আছা
এই চলি আছে আৰু গৰমৰ ভালো নালাগে
দিয়া অকলে আছে না ফ্ৰেণ্ড চাৰ্কলৰ লগতে আছো অ অ অ অ অ আৰু হেৰি এতিয়া ফ্ৰেণ্ড চাৰ্কলৰ লগতে আছে না ক'ত আছে
অ সে বন্ধু বৰ্গৰ লগতে আছো চবে মানে এ ৰবিবাৰ না অলপমান ওলাই আহিছো অলপ বাহিৰত বহিছে অ তেতিয়া হা'ব অলপ মান ৰখক বুজছে আৰু বুজছে খালি জাষ্ট টাইমটো পাৰ হলে নহ'ব চে মানে সময়তটো অলপ মানে ভালকে ভাল গলে ভাল লাগে আৰু
অ সেইটো হয় এইটো হয় এই মই মানে কি এ মানে কিয় ক'লো কথাটো এইফলে মই গমে পোৱা নহয় অলপমান যদি ঘৰৰ যিহেতু ঘৰত ফেমিলি অকলে থাকে যে মই তাৰমানে ওলাই আহি দে তাৰ মানে এই আৰু ফোন কৰিব ধৰি হক ক'ত গ'লে ক'ত গ'লে বোলো আছুৰবা আহে অলপ ফ্ৰেণ্ডৰ লগতে অলপ ফুৰিব যাওঁ বুলি কৈ ওলাই আহো সেনেকে এ মৰম মানে মৰম মানে কি আৰ আজিকালি বিয়া কৰিলেওতো আৰু মিছেছবিলাকে মৰম কৰা হয় বেলেগে আৰু মৰম নক কৰে আজি
দে আৰ কাক মৰম লাগে আপোনাৰ বিয়াৰ পিছত উ এইটোয়ে এইটোযে সিটো নাই ঠিকে আছে
ভাল লাগে আৰু একদম পূৰা দুূখ ভাগৰ চব পাহৰি যায় আৰু বাকী দূৰত তোমাৰ দেউতাৰ খবৰ কোৱা হেল্ল'
অ আৰু বাকী ধৰক মানে আপুনি লাহে লাহে আগুৱাই থাকক তমি কি আগুৱাই দেউতা আছে ভালে আছে দেউতা ভালে আছে মানুহ তাকৌ হে গৰমৰ কাৰণে আৰু আহি থাকক লাহে বুজিছে নাই
অ অ এ মই আৰু গ কত আৰু ঘৰতে যাওঁ নেকি এইটো কি কৰিম আৰু যাৱে দিয়া আৰু নে কি
ঘৰত যাব ৰ'ব
অঁ এই অলপ মানে মই য'ত ক্লাবত থাকোঁতেও সেই ক্লাবত অলপ এবাৰ দেখা দি যাওঁ
অ ঠিক আছে আপোনাৰ অ
উঠি যাম আৰু অঁ অঁ অঁ মানে বিৰাট গৰম না গৰম গৰমত মানে ঘৰত এনেকুৱা লাগি যেনে গাটো ধো গা ধো সেনেকুৱা লাগি আছে মানে কিবা খিচিমিচি এটা ভাৱ এটা হৈ আছে কিবা লাগি আছে গা ধুই আহিছো ৰাতিপুৱা যেনিবা তথাপি অলপ বাহিৰত কিবা ৰ'দটো লাগে যদিও বতাহটো আছে যদিও মানে
মই গা নুধলো মই ভাবিলো মানে চেলুনত গ'লোতো আজি নাপিতত তাতে অলপ মানে হেৰি কৰিম বুলি
চুলি তুলি কা চুলি তুলি কাটিলা নেকি এ তাকে ৰবা মোৰো চুলি খিনি দীঘল হৈছে কাতিমেই নেকি
তে দিয়ক ৰাখ